হেল্ল'। অ উম উম। শুনি আছো। কি কৰি আছা? উম উম মোক পাছ কৰিলা?
অ ব্ৰেকফাষ্ট কৰিলু। তুমি?
উম উম কৰিলু ৰবা।
নামটো কি?
উম কন্দৰ্প। তোমাৰ?
হা? হা? কি কলা? মানে তোমাৰ মাত অলপ ভাঙি ভাঙি আহিছে।
অ কিয়- কন্দৰ্প, কন্দৰ্প বুলি কলো।
কন্দৰ্প। অ মোৰ নাম সংগীতা।
উম উম কি পঢ়ি আছা এতিয়া?
বৰ্তমান মই ৰাজা টিচাৰ স্কুল এখনত শুমাইছো।
অ অ।
শুনাই নাপালো কি কলা? নেট্ৰক উচু চাগে।
পৰে- গুৱাহাটত থাকা নে ক'ত থাকা? গুৱাহাটীৰ নে বাহিৰৰ?
গুৱাহাটীত গুৱাহাটীত-। তুমি?
উম মইও গুৱাহাটীৰে।
গুৱাহাটীৰ কোন খিনিৰ?
জালুকবাৰী।
জালুনিবাৰী। মই বশিষ্ঠ ফালে।
অ বেছি দূৰ নহয়।
উম।
ক'ত স্কুলত পঢ়ি আছা?
মই খান মুখৰ ফালে গ্ৰীণ ভেলী পাব্লিক স্কুল বুলি।
কেতিয়া জইন কৰিলা?
এইটো বছৰে এপ্ৰিল মানত জইন কৰিছো।
অ।
এ এনে ফেচিটি ভালে ন?
চলি যায়।
অ অ কি কি চাবজেক্ট পঢ়োৱা?
মই ছচিয়াল, আছামিজ আৰু সৰু বাচ্ছাবোৰৰ ইংলিছ এইবোৰ চাওঁ। তুমি কি কৰা বুলি ক'লা? শুনাই নাপালো।
অ মই মাষ্টাৰছ ডিগ্ৰী কমপ্লিট কৰিলো। মই বাৰু ইয়া টিছিঙে কৰিছিলো, এই ওৱান ডৰছ কৰিলো।
অ আচ্চা মাষ্টাৰ ডিগ্ৰী কি চাবজেক্ট?
ইকনমিক্স।
মই ইকনমিক্স মাষ্টাৰ ডিগ্ৰী কৰি আছো, এইটো মানে ইটো বছৰতে ফাৰ্ষ ছেমিষ্টাৰটোৰ এক্সাম দিলোঁ। অপেনত কে কে হেন্দিক যে তাতে।
অ', মানে নতুনকে এডমিচন কৰিলেহে। অ', ষ্টাডী চেণ্টাৰ ক'ত ল'লা?
ষ্টাডি চেণ্টাৰ ইয়াতে খানাপাৰাতে।
মেইন যোনটো খানাপ তাৰ এই আছে তাতে লৈছা তাতে লৈছা? পঢ়া-পাতি চলি আছে?
এক্সামৰ আগত পঢ়িম আৰু। এনেও তাতে ক্লাছ-পাতি একো নহয় কিতাপ আনি থৈছো। কিন্তু মানে এনেকে চোৱা নাই এতিয়ালৈকে। এতিয়া মানে বেলেগ এক্সাম আহি আছে তাৰ কাৰণে প্ৰিপাৰেচন কৰি আছোঁ।
অ'। কি এক্সাম?
চি-টেট। মানে পাছ কৰিছো কিন্তু মানে মাৰ্কছ ইমান আহা নাই। তো এইবাৰ মানে মোৰ হাণ্ড্ৰেডৰ আপ লাগে আৰু।
অ', মানে বি এড কমপ্লিট আছে।
কমপ্লিট, যোৱা বছৰ।
অ'। বাকী গৰম বন্ধত ফুৰিব নোযোৱা ক'তো?
অ', মানে চাওঁ কি কৰো। চবফালে বৰষুণ লেণ্ড শ্লাইডে হৈ আছে যাব লগা জেগাই নোহোৱা হৈছে। শ্বিলঙৰ ফালে অৰুণাচলৰ ফালে চব লেণ্ডছ্লাইড, বৰষুণ
উম উম।
ইয়াতেয়ো দুদিনমান ৰ'দ দিব, দুদিনমান বেয়া বৰষুণ।
উম।
পানী জমাই কি যাবা আৰু। ৰ'দৰ কাৰণে ওলাব নোৱাৰি। ইফালে বৰষুণৰ কাৰণে ওলাব
উম, সেইফালে পানী জমা হয় চাগে?
পানী জমা হয় ইফালে মাজত বেলতলা এইফালে হেনেকে। ধৰি দিলে পানী নমা নাই।
অ'।
সেইকাৰণে। তাৰো আকৌ
হয় হয় নি?
অ', একো প্লেন নাই।
মই যাম চাগে। এই জুলাই ফিফটিনৰ পিছত যাম চাগে। ক'ৰবাত ফুৰিব
শ্বিলংত নে ফ্ৰেণ্ডছৰ লগত?
ফ্ৰেণ্ডছৰ লগতে যাম বুলি ভাৱিছো ৰ'বা, কি কৰো।
বাকী ফেমেলিত তুমি অকলে নে আৰু আছ
নাই, মা-দেউতা আৰু ভন্টি আছে। তোমাৰ?
মোৰ বা এজনী আছে।
অ'।
অ', পঢ়ি আছে নে পঢ়া কমপ্লিট আৰু?
জান তাই জব কৰি আছে, গভমেণ্ট জব।
উম উম। বাকী ফুৰিব নোযোৱা ক'তো?
তাকে ভাৱি আছো কি কৰো, চাওঁ জুলাই লাষ্টৰ ফালে যদি পাৰোঁ শ্বিলংৰ ফালে যাম আৰু বেলেগতো জোগা নাইয়ে।
উম', উম'। বাকি গুৱাহাটী কৰ ক'ত ফুৰিলা।
গুৱাহাটীত ইমান গুৱাহাটীৰ ইমান ফুৰা নাই এনেই আৰু কিছুমানে মন্দিৰ-চন্দিৰ এতে এই ওচৰতে গৈছে আৰু।
অহ।
আৰু বাকী ইফালে গড় ভাঙা গৈছোঁ আৰু চলোঁ আৰু পিকনিক স্প এনেকেই বেলেগ নাই।
অহ। এবাৰ পিকনিক খাব গৈছিলা।
গৈছোঁ গৈছোঁ অহ হেৰিৰ ফালে। ৰাণী খামানে কিবাযে নামটো আছিল। ৰাণী খামাৰ, ৰাণী খামাৰ।
কোনফালে আছে এইটো?
এইতো তো হেৰি জালুকবাৰী এইবোৰ পাৰ হৈ যাব লাগে। নাম
ৰাণীৰ গম পাইছোঁ ৰাণীৰ, ৰাণীৰ পৰা এ ৰাণীৰ
অলপ আগত চাগে ৰাণী খামাৰ এটা ৱাটাৰফল আছে ন' এইখিনিত।
অহ, থিয়া পানী বুলি।
অহ', অহ' থিয় পানী নে কি সেনেকুৱাই কিবা এটা নামটো মই পাহৰি গৈছোঁ। এই হেৰি পৰা লৈ গৈছিল কলেজৰ পৰা। বি এড কলেজৰ পৰা। এনেকেই যোৱা আৰু বাকী যোৱা নাই বাকী ইফালে চন্দ্ৰপুৰ তন্ময়পুৰ, টপাতলি এইবোৰ যাই পাইছোঁ আৰু চণ-সোণাপুৰৰ ফালে আহিব। ৰাস্তাটো আধা টাইম আহি মানে, হা হা হা?
থিয় পানী
থিয় পানীত গৈছোঁ চাগে দেই মই মানে না' মই হেৰি মনত আহা নাই মানে
মেইন
হা? কি কলা?
লাগে।
অ', অ'। মানে কেনেকুৱা আছিল এ ৱাটাৰ ফলতটো যাবৰ কাৰণে মানে হেৰি এখন পাৰ হ'ব লাগে আৰু এনেকুৱা। অহ, হেৰি টাইপৰ নাওৱেৰে পাৰ হ'ব লাগে, নাওৱেদি পাৰ হৈ কিনে তাতে অলপ ট্ৰেক কৰি কিনে ওপৰত সনেকুৱা জাগাত জাগা আছে।
অ'।
নামটো পাহৰি গৈছিলোঁ। তোমাৰ মাতটো মানে এনেকা অলপ মাজে-মাজে কিবা